হেল্ল'
অ ভালে আছে
অ ভালেই ভালেই, তুমি কেনে আছা
অ ময়ো ভালে আছো।
অঁ' অ এয়া বহিছো অকণমান ৰেছ লৈছো উম কি কৰি আছিলা
এ মই এই হেৰি আমাৰ ওচৰৰ মানুহ এঘৰত মানে আজি পূজা ৰাখিছিলে পূজা পাতিছিলে বট চ্ৰাৱিত্ৰী পূজাতটো যে উম সেই পু অঁ পূজালৈ মাতিছিলে এতিয়া পোনে আহি পাইছোহিহে পূজাৰ পৰা
অঁ অঁ অঁ কেনেকুৱা কি পূজা পাতে সেইটোনো
এয়া বটস্ৰাৱিত্ৰী পূজা মানে আচলতে হেৰি হিন্দু এই বিবাহিত মহিলাসকলে মানে স্বামী দীৰ্ঘায়ুৰ বাবে আৰু ঘৰৰ সুখ সমৃদ্ধিৰ বাবে পালন কৰে। এয়া আপুনি আগতে শুনা নাই নেকি স্ৰাৱিত্ৰী
শুনিছো খা খালি মানে ভালকে নাজানো আৰু তাৰ বিষয়ে মানে সম্পূৰ্ণকে এনেই শুনিছো কৰাত
অ হয় নেকি অঁ এই পূজাটো মানে সাধাৰণতে অ এ পূজাতটো সাধাৰণতে মানে সাধাৰণতে নহয় আৰু মানে হেৰি জেঠ মাহৰ অমাৱস্যা তিথিতে পাতে এইটো এ পূজা এই আপোনাৰ সাৱিত্ৰী সত্য সত্যবান যে আপোনাৰ কাহিনীটো যে অ' সেই এই পূজাটো মানে তেওঁ সেই সাবিত্ৰী সত্যবানৰ সেই কাহিনীয়ে আধাৰিত আৰু মানে এইটো পালন কৰা হয়।
অ অ এ বট স্ৰাৱিত্ৰী বুলি কয় যে মানে কি কেলেকয় সেইটোনো সেতো
কথাটো হৈছে আচলতে সাৱিত্ৰীয়ে সত্যবানক মানে যেতিয়া আপোনাৰ আহ তেওঁ সাৱিত্ৰীয়ে নিজৰ স্বামী মানে সত্যবান সত্যবানৰ মানে আয়ুস মানে যম ৰজাৰ পৰা যেতিয়া ঘূৰাই পাইছিলে। সেই বটগছ মুৰতে মানে তেওঁ ঘূৰাই পাইছিলে আৰু লগতে মানে তিনটা বৰ পাইছিলে সেইটো কাৰণে বটগছৰ তলত মানে এই পূজাটো কৰা হয় সেইটো কাৰণে বট চাৱিত্ৰী পূজা বুলি কয় আৰু যা ধৰক ওচৰ পাজৰে ইমান বট গছ নাইবা যাবলৈ অসুবিধা হয় যিবিলাক মানে
আজিকালি আৰু বটগছতটো আৰু পাবলৈ দিগদাৰ টাউনত ধৰা এনেকে নগৰ অঞ্চলত
হয় হয় সেই তেওঁলোকে মানে সেই বত গছৰ ডাল এটা কাটি ঘৰতে মানে এনেকে স্থাপিত কৰি সেই বট গছৰ তেনেকে পূজা কৰে হয় সেয়া লগত তা সেই বাই সেইদিন মানে হে কৰে বতত থাকে সেই আপোনাৰ ৰাতিপুৱাই অ অ প্ৰবাসত থাকে সেয়া হেৰি ৰাতিপুৱা গা পা ধুই মানে সেয়া সেন্দুৰ অলংকাৰ নতুন সাজ পাৰ পিন্ধি পৰিধান কৰিত আছে ন হয় হয় সেই বদ
তেওঁ বৰ সাহসী আছিলে কিন্তু তোলক
সাবিত
হাবি জিক গৈছো
হয় হয় তেওঁ সাহসী তেওঁই
হেৰিতটো ঘূৰাই আনিব পাৰিছে যেতিয়া মৃত্যু মুখৰ পৰা হয় নাই
উম এনে মৃত্যুৰ মুখৰ পৰা মানে মানে মৃত্যু হৈছিলে
অ নহ অ হৈছিলে সেইয় যম যমৰাজৰ পৰা আকৌ যেতিয়া তেওঁ প্ৰাণবায়ুতটো ঘূৰাই আনিব পাৰিছে তেওঁতো বহুত যথেষ্ট সাহসী কি হ'ব লাগিব
হয় হয় আৰু লগতে মানে অকল স্বামীয়ে আয়ুস খ লগতে আৰু তিনটা বল পাই টুটেল তিনটা বল অ মানে পাইছিলে ন সৰ্বমুঠ আপোনাৰ হেৰি আয়ু খুব ঘূৰাই পাইছিলে আৰু তেওঁ সত্য বানৰ মানে যে এতিয়া গোটেই ৰাজ পাত আপোনাৰ হেৰি হৈ গৈছিলে কি কয় চব নাইকিয়া হৈ গৈছিলে ন? ন সেয়া সেয়াও বৰ পালে গোটেই, আকৌ ৰাজ অ ৰাস গোটেই গা তেওঁৰ ৰাজপাত সিংহাসন ঘূৰাই পালে লগতে তেওঁলোকে মানে হাবিতে এশ সত্তৰ উম হেৰি মাক হোৱা সৌভাগ্যব্ৰ হেৰিও
অ সেইটো বোৰতো পাইছে তাৰমানে এশ পুত্ৰৰ মাৰ কোৱা তাৰমানে
অ অ সেইটো কাৰণে মানে সেইয়া স্বামীৰ দীক্ষায়ো আৰু সুখ সমৃদ্ধি ঘৰৰ সুখ সমিদ্ধিৰ বাবে মানে এই ব্ৰতটো পালন কৰে অ।
আৰু এইটো উম এ ধৰ্মীয় দিশতহে পূজা পৰিয়ালৰ গোটেইখিনি চাগে একেলগে পূজা ঘৰৰ মানুহ একেলগে থাকে নেকি বাৰু বটগছৰ তললৈ গোটেই পৰিয়ালটো নাযায় চাগে
এ নহয় নহয়, নেযায় এই, মানে কি আৰু যদি মানে এ মই আমাৰ ওচৰৰে কেইবাগৰাকীও এইটো পূজা পালন কৰে তেওঁলোকে সেই স্বামীৰ লগত যায়, কেতিয়াবা সুবিধা অনুযায় আজ আজিকালি ল'ৰা ছোৱালী বিলাকৰো অ হেৰি থাকেতো, স্কুল কলেজ সেয়া থাকে, ব্যস্ততা, কোনোবা যদি হেৰি হোৱা, আজ জৰি হৈ থাকে, তেতিয়াাহলে মই যোৱা দেখিছোঁ, ল'ৰা ছোৱালীও যোৱা দেখিছোঁ আৰু যি মানে তেওঁ স্বামীৰ ধৰা হেৰি কি কয় অফিচ চাগে মানে তেওঁলোকে সে নিজে অকল অ' মানে যায় আৰু অকলে গৈ পিনি সেই বটগছৰ তলতে পূজা কৰে।
অ পূজাতটো এনে কেনেকে কি কৰে পূজাতোত
পূজাতো হেৰি হয় বট গছৰ তলত সেয়া পানী, গাখীৰ এনেকে মানে আৰু লগতে মানে সেন্দুৰৰ ফুট দিয়ে তাৰ পিছতে কেঁচা সূতাৰে হয় ফল মূল লাগে। পূজা প ত মানে বিশেষকৈ এয়া হেৰি আম, কেঁচা বুট আমাৰ যে সেই হেৰি ৰঙা বুটটো যে আমি তিয়াই থ থৈ দিওঁ যে যিটো কেঁচা বুট হয় যে উম সেয়া বেয়া ফল মূল ফল মূলৰ ভিতৰত মানে বিশেষকৈ আমটো দিয়ে মানে আম, কল, কেঁচা বহুত তাৰপিছতে ফুল, ধূপ, চাকি, কেঁচা সূতা, সেন্দুৰ সেইবোৰ চব লৈ যায়
অ', আৰু কিবা গছ পাত এনেকে মেৰিয়াই পেলাই
অ', হয়-হয়-হয়, সেই ব গছজোপা ন প্ৰথমে মানে পানী, গাখীৰ দিয়ে। তাৰ পাছতে সেন্দুৰক ফুট দিয়ে, তাৰপিছতে কেঁচাও সূতাৰে বটগছৰ চাৰিওফালেৰে মানে সেয়া, পৰিক্ৰমা লৈ
মেৰিয়াত, অ', অ।
মানো খাব, অ', হেৰি কি কয় সাঁত বাৰ কিছুমানে
মানে, এ-এগৰাকী, এগৰাকী। লয় নে, নে কেইবা গৰাকীও একেলগে ঘূৰে?
অ', সেয়া হেৰি যদি একেলগে একেটা সময়তে পূজা ভাগ কৰে তেতিয়াহলে, এ', তাত থকা এ', যিমান মানে চাৰি পাঁচ গৰাকী ধৰক এ-একেলগে তেতিয়া হে কৰি দিয়া নিজৰ-নিজৰ কেঁচাহুত তাৰ মানে সেই বটগছজোপাত বান্ধি এনেকে সেই পৰিক্ৰমা লৈ নহ'লে ধৰা সময়টো যদি অমিল হয় অ কলে মানে পিছত কৰিছে বা কিছুমানে আগ, পিছ তেতিয়াহে তেওঁলোকে-তেওঁলোকৰ সেই হেৰি হিচাপে
অ।
সময় হিচাপে তেনেকে হেৰি কি কয় পৰিক্ৰমাটো লয় আৰু লগতে হেৰি মানে সাতবাৰৰ পৰা, এশ আঠ বাৰলৈকে পৰিক্ৰমা লোৱাও মই দেখিছো ইয়াত।
অ', ইমান! এশ আঠ বাৰোতো বহুত হ
ব-বহ বহুত, এ কিছুমানে মানে মনতে কিবা ধাৰণ কৰি ৰাখে ন মানে মানে ঘৰৰ সু-সমৃদ্ধি বা ল'ৰা ছোৱালি কাৰণে আৰু, বা স্বামীৰ কাৰণে কিবা এটা মনতে এনেককা ধাৰণ কৰি ৰাখে যে। সেইটনেকে-জনেক আ, এই চট পূজাত যেনেকে যে হেৰি কৰে যে, অ', ম, হয়-হয়-হয় সেইতেনেকৈ। কিন্তো হা বাৰ টো লোৱা দেখোৱেই মানে সাঁত বাৰ টো লৈ লগতে তাৰপিছত তে হে আৰু নবাৰ এনেকে, এঘাৰ, এনেকুৱা কৰি বিজুৰীয়া বাৰত কিন্তু এক বিজুৰীয়া পাৰ কিন্তু এশ আঠ বাৰলৈকে পৰিক্ৰমা লোৱাও দেখিছোঁ মই ইয়াত দা দা যেতিয়া মানে হয়।
অ' সেই সূতাডালটো চাগে জইন নকৰে। কেইডালকে চাগে ঘূৰাই।
নকৰে সেই হিচাপত মানে তেওঁলোকে তেনেকৈ মানে সূতা হেৰি কৰে সম্ভৱ। মানে ইনকেচ চাহ সূতাটো তেনেকে গোটাই লয় অ মাজতে মানে এশ আঠ প গ 'লবৈল জইন মানে গাঁঠিটো দিবই লাগিব কিবা কৰে কি জানি মই ইমান সেইটো বিষয়ে ইমান মানে জ্ঞান নাই অ' অলপ অৱগত সেইটো বিষ হয়। কিন্তু কৰাহে দেখিছো। কি মই আচলতে সোধাই নাই যে সিমান দীঘল সূতা কেনেকুৱা আপোনলোকে হেৰি কৰিছে বুলি এগৰাকী মানুহকহে দেখিছিলো এশ আঠবালৈকে কৰা তাৰমানানে আমাৰ এই এই অঞ্চলটোত মানে কেইবাগৰাকীও পূজা পাতে এই পূজা পালন কৰে তেওঁলোকে সেই যেতিয়া বটগছৰ তলতে পূজা কৰে যে তেতিয়া আমাকো চিনাকি মানুহকো মাতে আমি হয়। হয় আৰু তাতে মানে প্ৰসাদ বিলাই দিয়ে আমাক
অ আৰু বহুতে এনেকে মন্দিৰলৈও যায় নেকি বাৰু? মানে ব্ৰাহ্মণক দান- দক্ষিণা কৰে
অ দিয়ে দিয়ে হয় দিয়ে তেনেকুৱা কৰে যিয়ে যেনে মানে মানি লয় আৰু সেই তেনেকৈ কৰে তাতে সেই মিঠাই আ ফল-মূল বহুত এনেকুৱা বহুত দেখিছো
নহলে এনে এনেই ধৰক ধৰা ঘৰতো চাগে উ মানুহ মাতে চাগে। এনে নহয় মানে সেইটো ঘৰতো কিবা এটা কৰে নে নে অকল সেই গছ ওচৰ তলতেই কৰে।
ন অ অ না ঘৰত যিয়ে মানে গছ গছৰৰ তললৈ মানে এই যত গছ আছে আমাৰ এইটো অঞ্চলত যিয়ে যাব নোৱাৰে মানে তেওঁলোকে গছৰ ডাল কাটি আনি ঘৰৰ ভিতৰত মানে কৰে, সেয়া দেখিছোঁ।
ঘৰত কৰে, নহয় এনেই ঘৰতো ধৰা আজি পূজা আছে, ঘৰতো মানে এনেই অকমান মানুহ - চানুহ অহা মেলা
নাই তেনেকুৱা দেখা নাই দেই, তেনেকুৱা এতিয়া দে খাম নাই, আজিকিগৰাকীয়ে ঘৰতে নিজে কৰে যে বটগছৰ ডাল আনি তেওঁলোকে তাৰপিছতে ঘৰ এৰি ঘৰে মানে হেৰি এয়া প্ৰসাদ আৰু বিলাই দিয়ে হে তেনেকুৱা প্ৰসা
মানে এনেই ঘৰলে নেমাতে আৰু মানুহ?
ঘৰলে মই মতা নাই মতা, আজিলৈকে মই যোৱা নাই। অ'। হেয়া। যদি কোনোবাই এনেকে মাত তে যদিও নেজানো, মই মানে কোনোবাই তেনেকা কৰে বুলি। উয়ে আমি অ'। আমাৰ তেতিয়ালৈকে ঘৰলে এই পূজাটোত মতা নাই, কিন্তু ঘৰত পতা কিগৰাকীয়ে মানে দুগৰা কিমানে আমান এ ঘৰতে আহি প্ৰসাদ দি থৈ যায় আৰু যি আমাক হেৰিয়লে মাতে য'ত পূজা ভাগ কৰেম বদ গছৰ তলত, তালৈ তেওঁলোকে মাতে আহক পা পূজাপ ভাগ চাবহি, আপোনালোকক হেই আহক বুলি। অ' তেওঁলোকে যায়, লগতে প্ৰাৰ্থনাও কৰে সেয়া
অ' অ'। ঠিক আছে বাৰু নজনা কথা অলপ গম পালোঁ তোমাৰ পৰা, উম হু ঠিক আছে অ' অ' হ'ব বাৰু দিয়া অ' হ'ব।